হেল্ল',
হেল', শুনিচা?
শুনিছোঁ তই শুনিছ?
অ, শুনিছোঁ-শুনিছোঁ কি কৰিছ?
আছো আৰ এনেই তই?
মই এনেই কিবা এটা ডান্স এটা চাই আছিলোঁ ৰ।
অ',, কি ডান্স চালি নো?
এই কাথাক চাই আছিলো ৰ'।
অ',
আমাৰ-আমাৰ ইণ্ডিয়াত ইমান বিভিন্ন ধৰণৰ ডান্স আছে ন'। মানে এভৰি ষ্টেটৰ বেলেগ -বেলেগ ডান্স আছে মানে কালচাৰেল।
হা ইণ্ডিয়ন -ইণ্ডিয়ন কালচৰটোতো বহুতে আছে ক'ব গ'লে।
তাকে মানে গোটেই ভাৰতবৰ্ষত আ অকল ডান্স বুলিয়ে নহয় ভাষা ইমান বিভিন্ন আছে। আমাৰ পিন্ধা কাপোৰৰ ষ্টাইল বোৰ ইমান বেলেগ- বেলেগ আছে ন '।
সেইটোৱে আ আৰু ভাৰতীয় সংস্কৃতিতো মেইনটো সেইটোৱেই ন'। প্ৰাচীন যিবোৰ আমাৰ বস্তু অন্যতম বস্তু বিলাক ধৰ এই হা বহুত পুৰণা -পুৰণা বস্তুটো যেনেকে হাজাৰ- হাজাৰ পুৰণি বচ বস্তুবিলাক ইতিহাসবোৰ যিবোৰ সেইবোৰ- সেইবোৰৰ ওপৰত ধৰ এতিয়া যেনেকে ভাষা আমাৰ ধৰ্মটো আমাৰ জাতি এতিয়া তই যিটো কলি ডান্স অহ নৃত্যটো। বা গান টো সংগীতটো বা কিছুমানৰ এনেকুৱা হয় ন' এই পুৰণা অ, বা যেনেকে আমাৰ ককা-আইতাহতে যেনেকে জীৱন নিৰ্বাহ কৰিছিল বা জীৱন দৰ্শনতো যেনে কোৱা আছিলে ককাহঁততকেও পুৰণা। এটা ধৰ্ম -ধৰ্ম অনুযায়ী সেইবোৰে আচল মতে ভাৰতীয় সংস্কৃতি।
অ, আৰু অ, তাৰে বাহিৰেও কবলৈ গ'লে এই যে আমাৰ পুৰণা -পুৰণা মনীয়ুমেন্ত বোৰচ আছে বিল্ডিং বোৰ বনোৱা যে বিল্ডিং নহয় মানে জাগাবোৰ বনোৱা যেনেকে তাজমেহেল হৈ গ'ল কুটুব মীনাৰ হৈ গ'ল সেইবোৰত ইমান ধুনীয়া আৰ্কিটেকচৰ আছে পুৰণা যোনবোৰ আৰ্টৰ হয় বস্তুবোৰ সেইবোৰ আছে ন সেইবোৰ এইবোৰ ইমান ধুনীয়াকে আছে প্ৰিজাৰ্ভ কৰা আছে বাৰু এতিয়া৷ আৰু সেইটো চাবলে বাহিৰৰ পৰা মানুহবোৰ আহি আছে ন ত সেইটো আমাৰ ভাৰতৰ কাৰণেও এটা বহুত গৌৰৱময় বস্তু হয়৷
সেইটোৱে আচলতে যি যিমান যি হলেও বিভিন্ন মানে যদি মানুহ সকলো মানুহে মিলি জুলি যিটো বসবাস কৰে আমাৰ যিটো একেলগে থাকে৷ আচলতে সেইটোৱে আচলতে ভাৰতীয় সংস্কৃতিৰ মূল বৈশিষ্ট্য হয়।
উম হুম৷
মানে একতাৰ মাজত যদি আমি এটা মিলি-জুলি থকা যায় ন চববোৰ৷
উম
ধৰ্ম হওক এনেকুৱাতো নহয় যে বেলেগৰ ধৰ্মৰ বা বেলেগৰ ধৰ্মৰ কিবা পূজাত আমি নাযাও আমিতো সিহঁতকো আ আমি সিহঁত সিহঁতৰ ঘৰতো যাওঁ বা সিহঁতো আমাৰ ঘৰত আহে৷ সেই যিটো মিলা-প্ৰীতি সেইটোৱে আচলতে ভাৰতীয় সংস্কৃতিৰ মূল হয় আৰু৷
তাকে আৰু সেইটো ক'ব গলে ইমান ধুনীয়াকে দেখা যায়। এতিয়া যেনেকে অ খ্ৰীষ্টমাছটোৱে খ্ৰীষ্টমাছটো আমাৰটোতো অ খ্ৰীষ্টেনবোৰৰে হয় ক'ব গ'লে ন কিন্তু গোটেই ভাৰতবৰ্ষত ফেষ্টিভেলটো চেলিব্ৰেট কৰা যায় ন আৰু দুূৰ্গা পূজা যেনেকে দুৰ্গা পূজা বেছিভাগ তোৰ অ ৱেষ্ট বেংগলৰ পিনে হয় ন কিন্তু গোটেই ভাৰতবৰ্ষতে আমি সেইটো মানো ন৷ দুৰ্গা পূজাৰ বন্ধ গোটেই ভাৰতবৰ্ষত আমি পাওঁ এতিয়া যেনেকে আমাৰ অসমত যেতিয়া বিহু চলি থাকে ন বিহুৰ সময়ত ক কি কয় চা চাউথৰ পিনে এই চেন্নাই-তেন্নাই কে কেৰেলাৰ পিনে তেতিয়া পঙ্গল হয় বা তোৰ চণ্ডিগড়ে পাঞ্জাৱৰ পিনে তোৰ তেতিয়া লৰি হয় ত' সেইবোৰ বিভিন্ন ধৰণৰ জেগাই-জেগাই বিভিন্ন ধৰণৰ বস্তু আছে আৰু সেইবোৰ আমি চব বস্তু মানি চলি আছো বা চব খিনিক আমি সন্মান একে সমানে সন্মান দিও বা একে সমানে আমাৰ জানাৰ এটা আগ্ৰহ থা কে যিহেতুটো এতিয়া আমি পংগল আমি কেনেকে কৰে নাজানিব পাৰো কিন্তু বস্তুতো হয় কি আমি জানো ন বা দূৰ্গা পূজা আমি একদম নিয়ম নীতিবোৰ নাজানিব পাৰো কিন্তু দূৰ্গা পূজা কি কি কাৰণত হয়? কেনেকুৱা কি হয়? গোটেই দিন কেইটাত কেনেকুৱা কি চলে, আমি সেইখিনি বস্তু জানো ন, ত সেই বস্তুটো এটা দে সি শুনি ভাল লাগে আৰু সেই যোনটো এটা আমি ইউনিটি দেখা পোৱা যায় এই ফেষ্টিভেলৰ সময়ত বা কালচাৰেলি যোনটো আমাৰ আছে, সেইটো সংস্কৃতি ভাৱে যোনটো আমাৰ আছে টো বহুত ভাল লাগে দেখি মানে৷
হা-হা, আচলতে ভাৰতীয় সংস্কৃতিৰ সেইবোৰেই বৈশিষ্ট্য হয়। আৰু মূল বস্তুবিলাক ধৰ এতিয়া তই যিটো ক'লি আমি সকলো ধৰ্মৰ প্ৰতি বা সংস্কৃতিৰ প্ৰতি এটা সন্মান ৰাখিব লাগে।
হুম।
বা কিছু আৰু মেইনলি হ'ল ধৰ আমাৰ পৰিয়ালৰ সকলো মানুহৰ ওপৰত যদি আমি আহ এই বিশিষ্ট ব্যক্তি ধৰ অ বয়োজ মানে আমাৰ অসমীয়াতো কয় বয়োজ্যেষ ধ মানে বয়সীয়াল আমাৰ যিবোৰ মানুহ, আমাৰ ককা-আইতাহঁত সেইবোৰৰ মানুহক যদি আমি সন্মান কৰো, সকলো বা সৰুবিলাকক যদি আমি মৰম ব কৰো। একতাৰ মাজত মানে মিলা প্ৰীতি আৰু আমাৰ ধৰ সংগীত নাৰীৰ বা আমাৰ নৃত্য বা এই- চিত্ৰি কিছুমানে ধৰ চিত্ৰকলা কৰি ভাল পায়, ত সেইবোৰ যদি আমি পুৰণা বস্ত- বস্তুবিলাক যদি আমি এয়া- নিয়ম নিয়মিতভাৱে কৰি যাব পাৰো সেইবোৰে আচলতে ভাৰতীয় সংস্কৃতিৰ মূল বৈশিষ্ট্য। কাৰণ আজিকালি মডাৰ্ণ- যুগ যদিও আমি আমি ডাঙৰক কেতিয়াও সন্মান কৰিব পাহৰিব নালাগে। বা সৰুক আমি কেত- মৰম কৰিব পাহৰিব নালাগে।
তাকে আৰু তাৰেও উপৰিতো আমি দেখো যে বিভিন্ন ষ্টেটৰ কাপোৰৰ ক্ষেত্ৰত আমি দেখো ন কাপোৰ বেলেগ বেলেগ থাকে। পিন্ধা উৰা মানে। যেনেকে তোৰ অ কি কয় আমাৰ অসমতো আমি মেখেলা চাদৰ পিন্ধো ন? ইতিয়া বা তোৰ যদি তই এইপিনে চাও নৰ্থৰ পিনে চাও দেলহি অ বা মুম্বাই চুম্বাই তাতে তোৰ শাৰী পিন্ধে আৰু শাৰীটো কিবা কিবা তলৰ পিনেই উম মহাৰাষ্ট্ৰৰ পিনে চাব গ'লে তই দেখা পাবি শাৰীখন কিবা লুংগী ষ্টাইলত ৰেপ কৰে নেকি সেনেকুৱা টাইপ কিবা পিন্ধে। আৰু দেলহি দেলহি পাঞ্জাব সেইটো চাইদ চাবলৈ যাওঁ যদি তাতে তো পাটিয়ালা নিচিনা বস্ত- টোতো বেছি চলে পাতিয়ালা আৰু অপাতিয়ালা চুৰিজাৰৰ পিচ চালবাৰ চুট পিছ সেইবোৰ বেছি চলে তাৰে পিছত অ কাশ্মীৰৰ পিনাতো তোৰ কিবা ডাঠ কাপোৰৰ কিবা এটা থাকে। আ ওপৰত পিন্ধে চালভাৰৰ ওপৰত পিন্ধে কিন্তু চালভাৰ টো উলেন চালভাৰ হয় মানে চাব গলে? আৰু অ তই যদি এইপিনে চাউথৰ পিনে আহ আমাৰ তেতিয়া তই দেখা পাবি এখন যি ধুনীয়া বগা ৰঙৰ শাৰী। গ'ল্ডেন কালাৰৰ বৰ্ডাৰ এটাৰ লগত থাকে ন, ত সেইবোৰ বিভিন্ন জাগাৰ বিভিন্ন কাপোৰ থাকে আৰু এনেকুৱা নহয় যে আমি সেইবোৰ কাপোৰ পিন্ধি চোৱা নাই আমিওতো কোনোবা নহয় কোনোবা যুগত পিন্ধি চাও ত সেইটো যে আমি যে আপোন এটা লৈছো আৰু আমি বস্তুটো একচেপ্ট কৰিছো সে- টো আমাৰ ভাৰতৰ মই ভাবো আমাৰ ভাৰতৰ ভিতৰত মানে এইটো বহুত ডাঙৰ এটা কথা হয় যোনটো আন দেশত দেখা পোৱা নাযায় পোতোককে ভাৰতত বেছি দেখা পোৱা যায়। আৰু বাহিৰৰ পৰা মানুহ আহে সেই কাপোৰ বোৰ চাবলে পিন্ধি চাবলে বা লৈ যায়। আনকি গহনা গাঁঠৰিটো অ বহুত বিভিন্ন ধৰণৰ আছে, আমাৰ অসমীয়া গহনা বেলেগ হয়। মণিপুৰি গহনা বেলেগ হয় আমাৰ, তাৰপিছত চাউথৰ পিনে গ'লে তোৰ গহনা বোৰ বেলেগ ষ্টাইলত বনাই ত সেইবোৰৰ বিভিন্ন ধৰণৰ সেয়া আছে। ৰাজিছ- ছনী গহনা বেলেগ, আমি কিবা অক্সিডাইজৰ বিভিন্ন ধৰণৰ থাকে। ত সেইবোৰ ইমান ধৰণৰ যে বস্তুবোৰ আছে আৰু আমি ধুনীয়াকে মিলি চলাই লৈ যাই আছোঁ সেইটো দেখা পোৱাত ভাল আৰু আমাৰ
তাকে
পুৰণা যোনখিনি আছিলে সিহঁতেও ভাল পাই বস্তুতো আমাৰ অহা প্ৰজন্মৰো ইন্টাৰেষ্ট আছে জানা আৰু আমি যে সেই সংস্কৃতি ভাৱে লৈ যাই আছোঁ সেইটো ভাল লাগে আৰু চাই মানে
সেইটোৱে তই যেনেকে কাপোৰ আৰু গহনাৰ কথা কলি তেনেকে আমাৰ নাচৰো বহুত ভাগ আছে নহয় ভাৰতত ধৰ এতিয়া ভাৰত নৃত্যম আছে, কথক আছে, উদ্দেশি আছে, কুচিপুৰি আছে, মনি পুৰী আছে বা আমাৰ অসমতে আহ সত্ৰীয়া নৃত্য আছে তো এইবোৰ আচলতে সা সত্ৰীয়া নৃত্যই আচলতে মানে ভাৰতীয় সংস্কৃতিৰ এটা মূল সম্পদ বুলি কব পাৰি হয় তেনেকে আৰু আমাৰ বিভিন্ন ধৰণৰ দি দিৱসো আছে ন যেনেকে বিহু আছে আমাৰ আহ দিপ দিৱালী আছে বা হলী, ঈদ, বৰদিন পহেলা এইবোৰ মানে বহুত ধৰণৰ আমাৰ উৎসৱো আছে যিবোৰ আমি সকলোৱে মিলা প্ৰীতিৰে উদযাপন কৰোঁ এতিয়া এনেকুৱা নহয় যে আহ আমাৰ বিহুৰ টাইমত আমাৰ বড়ো সংস্কৃতিৰ মানুহ বিলাক নাহে বা সিহঁতৰ উৎসৱৰ টাইমত যেতিয়া আমাৰ আমি নাযাওঁ সেনেকুৱা কোনো নহয় সকলো আমাৰ যা মিলা প্ৰীতিৰে যিহে তু থকা যায় ত' সেইটোৱে আচলতে মেইন ভাৰতীয় সংস্কৃতিৰ হয়
তাকে সেইটোৱেই মানে দেখি ভাল লাগে যে সন্মানটো গোটেই কেইটা ষ্টেটৰ আমি সংস্কৃতি সমানে কৰোঁ আৰু একেলগে মিলি আগবঢ়াই নি আছোঁ ন
সেইটোৱে আৰু ভাষাও বেলেগ ধৰণৰ আছে ধৰ এতিয়া আমি অসমীয়া ভাষা কৈছো কিছুমানৰ ধৰ এতিয়া বড়োসকলৰ বড়ো ভাষা আছে ত' তেনেকে মণিপুৰী সকলৰ মণিপুৰী ভাষা বিভিন্ন ধৰণৰ থাকে ত' সেইবোৰ তেতিয়া আমি যদিও বুজি নাপাওঁ কিন্তু কিছুমান ক্ষেত্ৰত সিহঁতে এনেকুৱা নকৰে যে আমাৰ লগতো সিহঁত আমাৰ ধৰ এতিয়া মণিপুৰী মানুহ এজনী লগ পালো বা সিহঁতে আমাৰ লগত সিহঁতৰ ভাষা অনুযায়ী আমি সিহঁতৰ লগত হিন্দীত কথা পাতিব লাগিব বা কিন্তু সিহঁতে এইটো নকৰে যে মানুহজনে বুজি নোপোৱাকে আমি মণিপুৰী ভাষাতে কওঁ সেইটোতো সিহঁতে নকৰে সিহঁতে আমি বুজি পোৱাকে বা সিহঁতে নিজে বুজি পোৱাকে আমাৰ এটা স্থায়ী এটা ভাষাৰে আমি আগবঢ়াই লৈ যাওঁ হেল্ল'
তাকে তাকে তাকে
এইটোৱে আচ্ছা, ক ক
ক ক তই ক
না আচামতে সেইটোয়ে ভাৰতীয় সংস্কৃতি আচলতে আমাৰ দেশখনৰ এটা গৌৰৱ বুলি ক'ব পাৰি কাৰণ আমাৰ দেশখনত আমাৰ বহুত ধৰণৰ ধৰ সম্পদো আছে এতিয়া তই চাগে জানো আমাৰ শং শংকৰদেৱৰ বা আগৰ এটা মানুহ বিলাক কোৱা শুনিছই চাগে আয়ুৰ্বেদ বুলি আছিলে বেদ বহুত ধৰণৰ আছে ন
হুম হুম হুম
বেদ ধৰ যুজোৰ বেত এনেকে বেদ আছে ত' সেইবোৰো আচলতে আমাৰ এটা ভাৰতীয় সংস্কৃতিৰ কাৰণে এটা সম্পদ বুলি কব পাৰি
অ আৰু সেইটো বস্তু আমি এতিয়া পঢ়িলো, এই ক্ষেতত পঢ়ো ন সেইখিনি জ্ঞান খিনি যে আমি পাই আছো সেইটো বহুত ভাল কথা মানে
সেইটোৱে
জা জানাতো দৰকাৰী
সেই সেইটোৱে আচলতে ভাৰতীয় সংস্কৃতি মানে এটা মূল সম্পদ বুলিয়ে ক'ব পাৰি।
উম হম তাকে দে দে হব